ঊনিশ
ভালকে শুনছ নে? মই শুনি আছো। ভালকে শুনিছো নাই? মই শুনি আছো। তই ভালকে শুনিছ নাই?
মই শুনি আছো হয়। ফেনখন চলি আছ মোক।
অ হ'ব মই ভালকে শুনি আছো তোমাতব তোমাৰ ক মাত্ৰ
ভাত খালী?
ভাত খালো অহ '।
উম। কিহে খালী? আলু
মই এই মাংস। মই মাংস।
আহ আহ আহ হ নাই ব'ইলা
বইলা
হয় নে ব ই'লা
বেলেগ নাখায়, বইলা বইলা।
অ মই এনে থাক
মাহঁত শুলে নেকি?
মাহঁত শুলে শুলে। মানুহ এজনক সাপে খোটিলে।
অ' কি
উম এই ধুন্দুলি ধুন্দুলি ধুন্দুুলি গুটি
অ ধুনদুলী ফেটি এই চিকিৎসালয় চিকিৎসালয় গল ন
আহ ইয়াতে আছে চৌবিশ ঘণ্টা থাকিবিব লাগিব বোলে? আমাৰ এই অলপ ঘৰৰ পৰা বাৰু অলপ দূৰত বাৰু। এনেই চিনি পাওঁ মানে মানুহ জনক। এবাৰ গলোগে
দিনত নে ৰাতি?
এ হ ৰাতি সন্ধিয়া সমাজ তাপা আহ বলে
আহ আহ
তাৰ পৰা বস্তু এটা জ্বলাই জ্বলাই আহি আছিলো। তাৰপৰা উলিয়াবো লৈছিল ন বছতে চব পাল এ ত ফোন কৰোতে ৰাস্তাতে আছো।
গধূলি আজিকালি ওলাই যাবলৈ ভয়।
অ তাকে ন এতিয়া কাইলেতো ফিল্ডলৈ নাযাওঁ ৰাতিপুৱা।
উম।
মান মানে ৰাতিপুৱা গ'লোহেতেন চাই
অ -অ ভালে ভাল
চাইকেলখন বেয়া হৈ আছে ম
অ'
ইমধান খ আছে ইমধান খন আছেই আবেলি নে হাসন‌
কে হৈ আছেনে?
ঠিকে হৈ আছে।
অ।
হল চাবা ই অলপ ভাল দিব হল।
চাৰ্ভিচিং
উম হোম।
উম উম উম।
অ এবাৰ দিলে।
অ, অ, কিমান মান চলে বাৰো সেইখন‌?
অলিলে ধিয়িলে‌ এ তাকে এই উপহাৰটো বেয়া হ'ল ওলোৱা নাই নোলায় আজিকালি মানে।
আৰু
বেয়া হোৱা পাছ পৰা ওলোৱা নাই
অ। এ দহ হজাৰ মান চলিলে নেকি নে? অহ। তয় এতিয়া শুই আছ নে বাহিৰত আছ?
বাহিৰা আগফালে চখিতে বহি আছো।
অ ক'লে হ'ল।
অক এই চিনেমা এখন আছিলে চিনেমা এখন চাই আছিলে।
অসমীয়ানে?
অসমীয়া নহয় এ হিন্দী ভাষ
বেল অ অ অ।
চাহৰ খানো
উম।
আগতে চোৱা সেইখন এতিয়া লৈ এনেই এবাৰ চাই দিব।
অ, তেনে ছায় ভাল লাগে ন? ভাল দিবা।
তাক
অ
উম।
বুজিলি নাই?
জালতটো পাতি থোৱা আছে, ৰাতিপুৱা চাব লাগিব।
জাল
অ', মাছ নে?
উম নদীতে পাতিছে চাগে নে পথাৰত
ন ন নদী নদী
নহ জাল জাল
তাকেতো নদীত পাতি
নহয় জাল বুলো নদীত পাতিছনে পথাৰত পাতিছ
মই সেইটোকে সুধি কছো হেৰি নদীত পাতিছো
নদী এতিয়া পানী হল নহয়, পাতিব পাৰিব জানো?
তাকে অ এই বাম ন
কাষত পাতো মানে মাজে, মাজে নেপাতো।
মাজত পাতিব নোৱাৰি নহয় পানী পা।
কাষত পাতি থওঁ অ কাষত
সেইটো কাষত পাত নে মাজত পাতা
কাষত
পানীও
তাকে, অ'।
উম ডাঙৰ লাগে শুনি আছো মই শুনিছো এনে মাছ চাছ লাগে ন ডাঙৰ ডাঙৰ ভাল লাগে ন
মাছ লাগে কাৱৈ মাছ লাগে ডাঙৰ ডাঙৰ
ন আহ
মজলীয়া চাই য আওঁ
চাৰিলাগে নাই?
অফিচাই মাছ নালাগ
অ
অ এই মানে বৰালি চৰালি আহে বৰাালি ভাগ নালাগে আওঁ
অ অ টেকেলি লৈ ফোন এটা কৰিব লাগিছিলে টেকেল বিভাকো হল বুলি কৈছ
তেকেলি তেকেলিলে ফোন এটা কৰিব লাগিব
তাজত টেকেলি লৈ ফোন এটা কৰিম
টেকেলি হই গল নেকি টেকেলি হ'ল নেকি? শুনিছা নে শুনিছা নাই
উ উম ফোন এটা কৰিবি
অ হ অহ অ হৈ গলদি পাতিব লাগিব অ
শুনি আছো শুনি আছো হৈ গ'ল বোলো তাৰ আকৌ
অ', অ'। অ গম পাইছো অ
তই শুনিছ নাই উমা
উম উম সধাংছু শেই আহিছেহে ঘৰলৈ সি। কেইদিনমানৰ আগত।
কি কৰিছা
সুধাংশু বোলো আহিছে কেইদিবান আগত।
কি কৰিছা বলো?
ই পঢ়ি পঢ়ি আছিলে এটা বিভাগ এটাত
কিবা পঢ়ি আছা নেকি স
পঢ়ি আছিল ন' এতিয়া নাই পঢ়া। অ' এতিয়া নাই পঢ়া।
উ,
এতিয়া সি মাধৱদেৱত ললে
অ' মাধৱদেৱত মাধৱদেৱত মাধৱদেৱত,
ক'ত পঢ়ি আছিলে বোলো?
ভাবে
আগতে নতুন ক'ত।
আগতে ক'ত আছিলে বোলো আ আগতে।
তাকেতো লখিমপুৰত আছিল ন লখিমপুৰত
ঠিকেই আছে। শুনি আছো মই শুনি আছো। লখিমপুৰ আহ শুনিছো শুনিছো। উম।
এতি খুলি নেকি?
উম সেইটোৱে। অ' সেইটো, উম।
হয়।
ঘৰ পালে ন'
ভাল ভাল তহতৰ ভাল
বোলো বোলো এনে ঘৰত ভালেই ন ভালে নহয়লো ভালেই দেই,
অ' দেউতা এতিয়া কি কৰি আছে।
এ ব্যৱসায়
ব্যৱসায় ন'
উম।
ঠিকে আছে। চুধাংশটো খোলে নে কি জানো পাই।
সিকি খুলনি ইমান সকে,
শুবও পায় ঠিক নাই।
অ' কুন্দা কৰি পিচ ন'
তাকে অলপ ফুডা মাৰিব লাগিব।
উম। ইমান সোনকালে শুয়ে নে,
নুকুৱ ইমান সোনকালে হ শুই দেই সি
উম ককত বানু যে,
উম উম
শকত মানুহ যে সেইকাৰণে শুই দিয়ে সোনকালে,
তাকে হে অ', পেন
উম, হ'ব দে। হোণ্ডা কত হলে?
ঠিক আছে অ'।
উ